অ হেল্ল নমস্কাৰ
হয় নমস্কাৰ নমস্কাৰ অ কি কৰিছিলে
অ মই মানে এনেই আছো
হয় হয় অ মোৰ এনেই আছিলো বাৰু বাকী আমাৰ মানে আজি মই অলপ খাদ্যৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছিলো আপোনাৰ লগত
অ হ'ব
হয় হয় ত' আমি থলুৱা খাদ্য বুলি ক'লে আমাৰ মানে জলপান হিচাপত আমি কি কি খাওঁ আপুনি অলপ ক'ব নেকি
জলপাত হিচাপে মানে আমি মাজে সময়ে মানে তেনেকুৱাই আৰু অ কেতিয়াবা মানে চাহৰ লগত
হয় ছাহৰ লগত হয় ৰাতিপুৱাৰ সময়খিনি
ৰাতিপুৱা মানে পিঠা বনাই খাওঁ তেতিয়া কেতিয়াবা
হয়
আৰু কেতিয়াবা মানে এনেকুৱাই অ আমাৰ তেনেকুৱা অ পিঠা বনোৱা হয় আৰু অ এয়া কিবা ভাতটো বনোৱা হয়
বৰা বৰা চাউল বৰা চাউল হয় হয়
হয় হয় বৰা চাউল মানে খোৱা হয় আৰু আৰু
হ হয় হয় অ তাকে একেই মানে পিঠা পনা লাৰু বা আপোনাৰ বৰা চাউল, সান্দহ গুৰি বা আপোনাৰ দৈ চিৰা এনেকুৱা দৈৰ লগত সেনেকুৱা মানে জলপান হিচাপত খোৱা যায় আৰু আৰু কেতিয়াবা কেতিয়াবা পিঠা পনা পিঠা পনা আৰু লগতে আপোনাৰ চাকু খাও কেতিয়াবা আৰু উম পইতা ভাত পইতা ভাত খোৱা যায় কেতিয়াবা
অ হয় হয়
অ অ এনে আপুনি লগতে আচাৰ কিবা এনেকুৱা গ্ৰহণ কৰে নেকি আচাৰ
আচাৰ অ কৰো মাজে সময়
হয় হয় কিহৰ কিহৰ আচাৰ আপুনি বনাইছে বা এনেকুৱা খাদ্য হিচাপত গ্ৰহণ কৰে
আমাৰতো মানে বেছিভাগ মানে চিজিনেল বনোৱা হয় যেতিয়া আ আমটো পোৱা হয় আমৰ বনোৱা হয়াই বৰ্তমান আমৰ আছে আমাৰ তাৰপিছত অ যেতিয়া আৰু বগৰীৰ সময় হয় না তেতিয়া বগৰীৰ বনোৱা হয় পাছত আমাৰো বনাইছিল মানে আমাৰ আৰু বগৰীৰ আচাৰটো বেছি খোৱা হয় তাৰ কাৰণে বগৰীৰ আচাৰটো এতিয়া আৰু শেষ হ'ল তাৰপিছত বৰ্তমান আৰু আমৰ আচাৰ আছে আৰু অ জলফাইৰ আচাৰ আছে
জলপাইৰ হয়।
হয় সেই তিনিটাতো মানে বেছি কৰি বনোৱা হয় আমাৰ ঘৰত, তাৰ পিছত এনে বাকী আৰু ঘৰৰ ওচৰৰ বোৰৰ পৰা এনে আনো আৰু কেতিয়াবা মাজে সময়ে এইবোৰ যেনে আমলখিৰ আচাৰ।
হয়।
আৰু মিঠা বগৰীৰ আচাম আচাৰ।
হয়।
সেইবোৰ হয়।
আৰু লগতে আৰু কি কি আছে মানে আপোনাৰ ফুট জলকীয়া আচাৰটো খাইছে নেকি?
ভোট জলকীয় আচাৰ।
মানে এটা যে জলকীয়া আচাৰ বনাই যে ডাঙৰ ডাঙৰ ৰঙা জলকীয়া এটা আছে যে।
অ খাইছো, মানে বনাইয়ো থৈছে এটিমান।
বনাই পাইছা ন?
হয় হয় মা নাই মই বনোৱা নাই মানে আমাৰ ঘৰত বনাই।
হয় হয় অ অ আত্চ্ছা আৰু পাককে আৰ আৰু পিতিকা হিচাপত আহ আমি ধৰি লওক আলু পিতিকা খাওঁ বা আপোনাৰ
হয়।
বিলাহী পুৰা, বেঙেনা পুৰা, মাছ পুৰা আপুনি কিবা এনেকুৱা ৰাখিব। কোনো কিবা পুৰা খায় নেকি বা বটাহ হিচাপত কি কি খায় আপুনি?
সেইবোৰত বেলেগতো নাই আমাৰো তেনেকুৱাই মানে আলু পিটিকা আৰু সেইবোৰে আৰু বিলাহী মাছ
হয়।
আগতে বিলাহীৰ লগত মাছ মিহিলাই সেনা সেইটো ভাল লাগে আৰু।
হয় হয় অ। আৰু মানে দালি বতা এনেকুৱা বা আপোনাৰ থুনিয়া বতাহ এনেকা চাটনি হিচাপত মানে
দালি বতাহ মই খাই পোৱা নাই মানে।
অ দালি বতাটো খোৱা না আমা ঘৰত চলে কিন্তু মানে মচুৰ দালিত বতে মানে জলকীয়া থৈ মানে সেনেকে দিয় ল অ অ আৰু আপোনাৰ জলফাই জল ফাইটো জলফাইৰ সময়ত মানে জলফাই বইল কৰি মানে সেনেকৈ চাটনি বনোৱা হয়।
অ।
হয় হয় আৰু আপোনাৰ মাছৰ মাছৰ যদি কওঁ আমি মাছৰ ভিতৰত আপুনি কেনেকুৱা কেনেকুৱা ধৰণে খাদ্য গ্ৰহণ কৰে আপুনি মাছ কেনেক বা কি কি মাছ খায় আপুনি?
মই মানে বেছিভাগ লোকেল মাছ খাও এই সৰু সৰু মাছবোৰ।
হয়।
হয়।
অ অ যেনেকে আপুনি বিলাহীৰ সৈতে মাছৰ আঞ্জা বা নৰসিংহৰ পাতৰ সৈতে মাছৰ আঞ্জা সেনেকুৱা খাই আৰু কি কি আছেনে আৰু। কিয় পদ্ধতি আৰু।
অ মাছতো মানে সুৰু মাছটো আমি বেছি কৰি আহ মেচা টেঙা লগত খোৱা যায় আৰু। এ খাৰবোৰৰ লগত খোৱা হয় তেনেকুৱাই খাওঁ মানে আমি হয়।
অ অ আৰু ঠিকে আছে বাৰু এতিয়া যদি মই কওঁ ধৰি লওক বেঙেনাৰ সৈ বেঙেনাৰ সৈতে বাৰু আপোনাৰ মাছটো যিটো মানে সেনেকে সাৰ কৰি কেতিয়াবা পোৱা যায় আৰু লগতে আপোনাৰ এ বিলাহীৰ সৈতে মাছৰ টেঙা বা আপোনাৰ ফেক- এ থেকেৰা টেঙা আছে যে থেকেৰা টেঙাৰ সৈতে মাছৰ মাছৰ আঞ্জাও কৰা যায় বা কেতিয়াবা বেহাৰৰ সৈতেও মানে মছলা কৰিও মাছৰ আঞ্জা, এনেকে আলু, বিলাহী দি কিনে বনোৱা যায় হয় আৰু আৰু কেতিয়াবা আপোনাৰ মুড়ি ঘণ্ট যেনেকে মাছৰ মাথাৰ সৈতে মানে দালি এনেকে সান মিহলি কৰি মুড়ি ঘন্ট পোৱা যায় অ অ আৰু লগতে আপোনাৰ যোনটো লোকেল মাছ কলে লোকেল মাছৰ ভিতৰত আপোনাৰ ধৰি লওক মাগুৰ মাছ, বা আপোনাৰ কুচিয়া মাছ এনেকা মই খাওঁ বাৰু আৰু পুঠি মাছ বা চেং মাছ এনেকুৱাও খোৱা যায় বা গৰৈ মাছ এনেকুৱা ধৰণৰ। আৰু লোকেল মাছৰ ভিতৰত ৰৌ মাছ, ভকুৱা মাছ, চন্দা চন্দা মাছ আৰু ইলিচ ইলিচ চিতল মাছ সেইবোৰো খোৱা যায় হয় আৰু আপুনি মাংসৰ ভিতৰত কি কি এ মানে খায়?
মাংসৰ ভিতৰত আমাৰ মানে বেছিভাগ এ লোকেল মুৰ্গী খোৱা হয়।
হয় হয়
হয় মানে ব্ৰইলাৰো অনা হয় একে সময় কিন্তু লোকেল মুৰ্গী মানে বেছি খোৱা হয় আমাৰ তাৰপিছত অ হাঁহ হয় মাজে সময়
হয় হয়
আৰু অহ ছাগল ছাগলী খোৱা হয়
ছাগলী খোৱা আৰু গাহৰিটো খাওঁ আমি কেতিয়াবা আপু- হয় হয় অ বাৰু যি নহওক আপুনি ধৰি লওক কি কি মানে ধৰ ধৰণে অলপ খাদ্য গ্ৰহণ কৰে অলপ কব পাৰিব নেকি মানে কেনেকে বনাই কি কি
হয় অ মানে গাহৰিটো মানে আমাৰ বেছিভাগ আ পুৰা দি খোৱা হয়
হয় হয়
মানে পুৰা দি বেছি ভাল লাগে আৰু এইটো। তাৰপিছত আহ মুৰ্গী মাংস বোৰৰ সেই তেনেকুৱাই আলুৰ লগত বনোৱা হয় আৰু এ চুপ টাইপৰ বনোৱা হয় বেছিভাগ মানে ঝোল বনোৱা হয়।
হয় হয়
হয় ব্ৰইলাৰটো মানে বেছিভাগ ফ্ৰাই কৰি খোৱা সেইটো মানে তেনেকুৱা ঝোল বা কিবা বনোৱা নহয় আৰু।
হয় হয়
হয় উম
আচ্ছা অঁ বাৰু অঁ
কি মাংস
হয় মই মোৰ এইটো আটাইতকৈ প্ৰিয়তো হাঁহৰ মাংসটো হয় যদি যোনে মানে বনাব জানিলে, ভাল লাগে আক কিছুমানে বনাব নাজানে কিন্তু হাঁহ মাংসটো, কোমোৰাৰ সৈতে ভাল লাগে আৰু আৰু এনে সাধাৰণ ভাৱেও ভাল লাগে হাঁহৰ মাংসটো খালি বেছি মানে কি অলপ বেছি বেছিকে মানে বেছি সময় লাগে আৰু
হয়
সোনকালে হৈ নুঠে আৰু আপোনাৰ যদি ইফালে কওঁ গাহৰি মাংসটো বাৰু আপোনাৰ কচুৰ সৈতে বা তিলৰ সৈতে খোৱা যায়।
হয়
আৰু আৰু আপোনাৰ ধৰি লওক মানে মাটিমাহৰ দালিৰ হয়তো বনাব পাৰি আৰু মানে আপুনি যোনটো গাহৰি পোৰা ক'লে বাঁহৰ চুঙাৰ মাজত গাহৰি পোৰা সেইটোও ভাল লাগে খাই।
হয় হয়
অ অ আৰু ঠিক আছে বাৰু নহক আৰু আৰু অন্য কিবা খাদ্য ধৰি লওক ভাত দালি কি দালি কি কি খায় আপুনি ধৰি লওক মচুৰ দালি আৰু কি কি দালি খায়।
অ মই দালিবোৰৰ বেছি নাম নাজানো মই মাত্ৰ মচুৰ দালি জানো
হয় হয় অ ঠিক আছে বাৰু বা মাটিমাহৰ দালি খোৱা যায়।
অ মাত কালাই
হয় হয় ঠিক কৈছা।
হয় হয়
অ আৰু লগতে বুটৰ দালি ৰহৰ দালি এনেকুৱাত হয় হয় আৰু এনে ধৰি লওক সন্ধিয়া সময় কিনা আপুনি কি কি খায় আৰু চিৰা ভজা বা পোহা এনেকুৱা আৰু কিবা অন্য কিবা আছে নেকি আৰু
সন্ধিয়া সময়ত মানে বেছিভাগ আমাৰ অ না বেছিভাগ তেনেকুৱা নাখায় এনে মাজে সময়ে চাহ খোৱা সময়ত কেতিয়াবা কেতিয়াবা বনোৱা হয় আৰু কিবা পিঠা বনোৱা হয় যদি পিঠা বনোৱা নহয় এনেই যেনে বিস্কুট বোৰ খাই থকা হয় আৰু তাৰপিছত এনে চিৰা হয় বেছিভাগ চিৰা
চিৰা হয় হয় চিৰা ভজা
হয় চিৰাভজা
আৰু আমি বাহিৰত যায় কেতিয়া খাওঁ ধৰি লওক ম'ম' পকৰি ঘুগনি কিবা অন্য চাওমিন সেনেকুৱা কিবা খাই নেকি আৰু আমি
সেইবোৰ মানে মই বেছি নাখাও মানে বেছি বাহিৰত যোৱা নহয় ন ত এনেই মাজেও মই বাহিৰত গলে খোৱা হয়। সেইবোৰ অ মই মমো বেছি নে খাও মানে মই বেছিভাগ পানী পুৰি খোৱা হয়। তাত এনেই চাওমিন খোৱা হয়।
হয় হয়
হয়
আৰু লগতে আপোনাৰ। অ মই মই খাওঁ বাৰু মই আপোনাৰ মম' চাওমিন কেতিয়াও খাওঁ মই আপোনাৰ নিচিনা মানে ময়ো আজিকালি সদায় বাহিৰত নাযাওঁ আৰু মই ঘৰতে থাকোঁ প্ৰায় কামত বা ধৰি লওক কামত বাহিৰত কামত থাকিলেও মানে বাহিৰত নাখাওঁ আৰু ঘৰতে খাওঁ আৰু হয় আৰু যদি ফল মূল কওঁ এতিয়া ফলৰ সময় মানে কি কি ফল খাই আছে আপুনি?
বৰ্তমান অ আনাৰস খাই আছো। এ--ওওঁহ আনাৰস আনিছিলে আৰু আমাৰ।
হয়।
তাৰ পিছত অঁ অ'অমিতা, অমিতা ওওঁহ অমিতা লাগি আছিল আমাৰ। এতিয়া খাইছো। তাৰপিছত বাকি আম আছিল। আম ঘৰৰ আছিল কেইটামান। তাৰ পিছত আৰু বাকি এতিয়াটো বেছি নাই আৰু ত' কিনি আনিছিলোঁ। তাকে খাইছো। মানে, খাই আছো মানে।
হয়, হয় অঁ ম'ও আৰু আম, জাম কুঁহিয়াৰ বা তৰমুজ এনেকুৱা ধৰণৰ খাদ্য বা আপোনাৰ অমিতাও খাই আছো।
হয়, হয়।
তাকে আৰু। তাকে, ঠিক আছে বাৰু আপোনাৰ লগত ভাল লাগিল কথা পাতি।
হয়, হয়।
ধন্যবাদ দিলো আপোনাক।
ধন্যবাদ থাকিল আপোনাৰো
হয়, হয়। ঠিক আছে বাৰু।